হেল্ল', অ', -কি কৰি আছা? হেল্ল', অ- অ- আছো শুই এনে, অ-
চাকি- তাকি দিলা নে, নাই?
অ', -ভাল-ভাল। দিলো- দিলো। এই চাকি-তাকি দি- এতিয়া চাহ-তাহ খাই উঠিছো।
অ', এই, মাজতে যে, তোমালোকে যে, 'কৈছিলা, গ্ৰুপ- হৈ পেলাই ফুৰিব যাম বুলি, গ'লা জানো?
হা', -অ- আমি গ'লো। হয়, আমি শ্বিলং -শ্বিলংলৈ গলো। হেল্ল',
শ্বিলঙলৈ গলানি?
হয়- হয় আমি শ্বিলঙত গৈছো। তাতে দুই তিনিদিন মান থাকিলো ঠাই ঠাইবোৰ চালো চাই গৈ ফুৰি গৈ আহিছো আৰু।
অ ভালে কৰিলা তুমি মোক লগ ধৰিলা মই যাবই নোৱাৰিলো কি-কি চালা শ্বিলঙত।
শ্বিলঙত চাই গ'লো আৰু পুলিচ বজাৰত পাই এই খিনি এনেকে লাইট লোম তাৰপিছত এটা যে উম এটা গীৰ্জা ঘৰ আছে তই যে ডাঙৰ সেইটোলে সেইটো চালো চাইকৈ আকৌ এলিফেন্ট ফলচ
চেৰাপুঞ্জীত পালা গৈ নেকি
নহয় এলিফেন্ট ফলচ টো এই ওচৰত গোটে আছে এইখিনিতে উম উম তাকে আকৌ যাব লাগিব উম ইমান ধুনীয়া মানে ঠাইবোৰ
অ যাবা আকৌ উম মোকো কবা মই ঘূৰি ইমান ভাল পাওঁ
উম ঘুৰিব লাগে তেতিয়াহে মানুহৰ উম ঘুৰিলে ফুৰিলেহে মন বোৰ ভাল লাগে কিমান আৰু জীৱনত ব্যস্ত থাকিবা নিজকো সময় দিব লাগে মানুহে
উম নিজকো সো মাৰিব লাগে বাৰু
জানিব শিকিব ঠাইবোৰৰ কথা গম পোৱা যাব সেইকাৰণে মানুহে যে অ মানে কি পঢ়িহে যে মানুহে জ্ঞান পাই সেইটো এইটো নহয় মানুহে ঘুৰিবও লাগে ফুৰিবও লাগে অ তেতিয়া সেইবোৰো বহুত কথা জানিব পাৰি ঠাই খনৰ কেনেকুৱা ৰীতি নীতিবোৰ পাকত কি পোৱা যায়
সেইটো হয় দেই অ ভালেই ঘূৰি আহিল লাগুৱাই আমিও যাম বুলিয়ে আছিলো কিন্তু কি হ'ল সেইখিনি সময়ত মানে সময় ইবিলাক নিমিলিলে ন
অ তেনেকুৱা হয় বাৰু চব উম ভাল লাগে ভাল লাগে আৰু মানে এতিয়া গৰমত দিয়াচোন ঠাণ্ড দিন ঠাণ্ডা জেগাবোৰ যাই ভাল লাগে আৰু
ভাল লাগে আকৌ ইমান গৰম পৰিছে তাতে গৰম বন্ধতে ভাবিম আৰু এতিয়া
তাকেই আকৌ কলে যোৱা হয় বা আকৌ ভাবিব লাগিব উম
আছিলা বহুত ভাল প্লেছ এটা আছে তাক
হয় হয় হয় অ অ এতিয়া যাবলে ভাল হৈছে মানে এ এই আমাৰ পৰা মানে বেছি নহয় আধা ঘণ্টামান লাগে আৰু তুমি যদি যোৱা উম যোৱা বহুত ধুনীয়া ঠাই এই পানী মূৰ বুলি কোৱা
অ অ
তুমি মানে চব ফালৰপৰা তাৰপৰা পানী খিনি মানে বহুত ধুনীয়াকে দেখা যায় আৰু পাহাৰ মানে হিলচ শিল শিলবোৰ আছে আৰু পানীতো মানে চুবও পাৰা যায় তুমি গা ধুলে গা ধুবও পাৰা
অ মই দেখিছো এনে ভিডিঅ'ত দেখিছো পানী বিলাক ব্লু মানে
অ উম উম চব নীলা হৈ থাকে উম আৰু পানীটো ইমান মান ঠাণ্ডা পানী আৰু মানে আৰু গৈ থাকে ন পানীটো চাফা চাফা পানীটো মানে ৰৈ নথকা যে পানীটো গৈয়ে থাকে গে ন আৰু বহুত ঠাণ্ডা বহুত ঠাণ্ডা পানীতো নহয় নহয় নয় নহয়, বহুত ধুনীয়া পানী হয় সেইটোৰ উ
অ তেনেকুৱা জেগাবিলাক ঠাই মানে ভাল লাগে ন মানে নহওক আৰু পৰিৱেশতটো ভালনে বাৰু
বহুত ভাল বহুত বহুত ভাল বহুত চাফা বা বা তুমি যদি নাও চলাব পাৰি বিচাৰিলেও দিয়ে বা খালি এটা মানে কি হয় বেছি বাৰিষা চিজনত পানীতো বহুত বেছি হয় যে, তেতিয়া মানে অকনমান, অ', বস্তুটো ইমান হেৰি কৰিব নিদিয়াত তেতিয়া পানীত, ঢৌ বোৰ বহুত হেৰি হৈ থাকে, ভয় এটা থাকে যে অ' কিন্তু চাবলে কৰিবলে বা তুমি ধুনীয়াকে, মানে পানীতো চুই থাকিব পাৰাত,
বহুত ধুনীয়া আৰু অহ' উম' মই মানে দেখি দেখিছো, অ' হয় দিয়া। তেনেকুৱা পৰিৱেশত থাকিও ভাল লাগে ন?
ভাল লাগে অহ আৰু তুমি যাওঁতে ৰাস্তাটো- অ' ৰাস্তাবোৰো ভাল লাগে। তেনেকে, বহুত ধুনীয়া চব ফালে, গছ-গছনি উম। সেউজ জীয়া হৈ থাকে ভাল লাগে দিয়াচোন, এতিয়া গৰম দিনত সেইবোৰ।
দিয়া এইবাৰ ন যোৱাতটো হোৱাই নাই তেনেকৈ অ গৈও ভাল লাগিব এটা কাম কৰি নহয় ইয়াৰ পৰা গৈ পেলাই তোমালোকৰ তাতে সোমাম তাৰ পৰা যামগৈ আৰু ন?
যাম অ' ইয়াৰ পৰা গৈ মানে কি আৰু তুমি তাত পিকনিক প্লেচো হয়তো, মানে পিকনিকো খাব পাৰা। তাত নহলে বনাই কৰিও ল'ব লৈ গৈ তেতিয়া তাত ধুনীয়াকে খাব পাৰি আৰু দোকান বজাৰো আছে কিবা কিনো বুলি ক'লেও কিনিব পাৰি। বা অসুবিধা একো নহয় তাত বা তা পাই তুমি যদি সুবিধা অ মানে ম- বজোৱা মানুহখিনিৰ কাৰণে সুবিধা কৰি থৈছে। যে তুমি কিবা এটা নিনিলেও ঘৰৰ পৰাও, তেতিয়া তুমি তাত বনাই মানে বনাইও খাব পাৰা নহ'লে লৈ লৈ গৈও খাব পাৰা। হয়, দোকানৰ পৰা কিনিও খাব পাৰা। উম' দোকান আছে অ' বহুত দোকান। তাৰ যোনখিনি স্থানীয় মানুহ খিনি অ' স্থানীয় মানুহখিনিৰ ভাল হৈছে। আৰু তেওঁলোক কিবা এটা উপাৰ্জনৰ অ' উপাৰ্জনৰ পথ এটা ওলাইছে উম।
এতিয়া দেখা নাই জানো চৰকাৰেও কিমান আঁচনি দিছে।
দিছে অ' উম-উম, সেইবোৰে মানুহখিনিয়ে মানে কি এটা ধুনীয়া- উপাৰ্জনৰ পথ বাচি উলিয়াইছে আৰু গতিয়া গৈ থাকে যিহত আৰু চাব যোৱা মানুহ খিনিও প্ৰয়োজন।
অ সেইটোও হয় আকৌ অ পানী বটল হে অ চাহ কাপোৰ লাগে আৰু ঠাণ্ডা দিনত বিশেষকে ন ঠাণ্ডা দিনত গ'লে চাহ কাপ লাগ
লাগেই মানুহৰ আৰু তাত মানে তুমি ফল মূলৰো বহুত পায় ফল মূল যি খাওঁ বুলি অ অ আৰু কুঁহিয়াৰ ৰসপা আদি কৰি ভাল ভাল আহিবা যাম তেতিয়া অ বেছি নহয়। নে য মান গলে যদি মানে বাইক ক'তো যাব পাৰিবা আৰু বাকী উম বাকী বেলেগ গাড়ী লৈ গ'লেও
অ তুম তুমি সেয়া তোমাৰ ৰেচিপি কেইটা বনাবা আৰু নহলে তাতে বনাই নি পেলাই খামগৈ ন
অ
পোলাওটো বনাবা অ সেইটোকে বনাবা আৰু অ হেতুকে বনাবা আৰু অ তাতে খাবলৈ পাৰিম ধুনীয়াকে চুৱও হব খোৱাও অ মাংস বনাবা তেনেকে নি পেলাই যাম দিয়া ভালো হব দিয়া পিকনিক গৈ ভালো লাগে
বনাই থাকা
অ বনাই আছো
অ
তুমি শিকিম কৈছিলা নাহিলাই
অ মোক শিকাটো নহলে বাৰু
অ এনেই ময়দা দিও বনাব পাৰিবা শিকিবাহি এদিন আহিলে সোমাবা ইয়াত ন বেছি টাইম নালাগে নহয়
আৰু যে কিছুমানতটো এনে কণী হয় নেকি উম অ
এতিয়া বনাবলৈও সুবিধা হব সোনকালে হব দিয়া এনে মানে কি হয় এতিয়া তোমাৰ মৰিদাৰ দিও বনায় আৰু এতিয়া তোমাৰ প্ৰিমিক্স বুলিও পায় নহয় সেইটো দিও বনাব পাৰি কিন্তু তো মই
অ মানে এই কণ কণী বা কিবা কণী নি দিলেও হ'ব পাৰি নে কিছুমানতো ব কণ নিদিয়াকে পাৰি অ
এন কণীটো নাখায় যে সেইটো কাৰণে মানে তেওঁলোকৰ কাৰণে মানে বিশেষকৈ এই প্ৰিমিক্সটো ভাল সেইটো দিয়ে তুমি মানে বনালে কণীটো ব্যৱহাৰ এইবোৰ নালাগে সেইটো পেকেট পোৱা পাঁচ কেজি ওজনৰ বা এক কেজি তুমি এনেকে পাবা ধুনীয়াকে মানে সেইটো দিয়ে মানে দুকাপ দিলে মানে তোমাৰ ধুনীয়া এটা কেক হ'ব আৰু অ বেছি একো নালাগে খালি তুমি প্ৰিমিক্সটো আনিবা আনি পেলাই দুকাপ ললা তাতে তুমি অকণমান মানে দুই চামুচমান ৰিফাইন তেল দিবা তাৰপিছত গাখীৰ নহ'লে পানী দি পেলাই তুমি ধুনীয়াকৈ ফেটিবা বস্তুটো বহুত টাইম ফেটিবা যাতে বস্তু কোমলকে হয় আৰু কেকটো তোমাৰ যদি অ'ভেন নাই তুমি মানে
গেছতো পাৰা যায় অ অ
বনাব পাৰিবা প্ৰিমিক্সটোত মানে তোমাৰ মানে গোন্ধ একো নাহে তাৰ এনেই মানে সিহঁতে চব মিলাইয়ে থৈ দিয়ে ন জোখৰ পৰিমণৰ ত আমাৰ বনাবলৈ সহজ হৈ যায়গৈ অ এনেই তুমি যদি মানে অ বনাবা উম
অ সহজো হব শিকিও লোৱা হব পিছত মানে দৰকাৰও হৈ থাকে ন সেইটয়ে তুমি মানে দোকানৰ পৰা আনিলে তোমাৰ অ অ আৰু তুমি দোকানৰ পৰা আনিলে ফ্ৰেচ নোপোৱা নহয় বস্তু বিলাক অ সেই মানে অ ঠিক নাই নহয় আৰু সৰু ল'ৰা ছোৱালী থাকিলে সেই বস্তুটো খাবলৈ মানে বেয়া হয় অ মানে মই মাজতে জানানে কিনিছিলো তোমাৰ মানে ব্ৰেড টো নাচালো ভিতৰতোতো দেখা নাযায় ন আনি পেলাই চাইছো যে ব্ৰেড টো বেয়া হৈ আহিছে সেইটো তোমাৰ মানে এইবিলাক বস্তু আচলে ঘৰতে বনাই
বনাই খোৱাটোৱে ভাল উম বেয়া বেয়া অ মইনা বস্তুবোৰ পাৰিলে আজিকালি এৰাই চলিব লাগে বাৰ উম মই হক ৰিফাইন হক এইবোৰ বস্তু যে আৰু যিবোৰ পেকেট কৰি অহা বস্তু অ ঘৰৰ বস্তুয়ে ভাল তাকে মই অ সেই তেনেকেও বহুতে আজিকালি কেক কেকৰ নিচিনা পিঠা বনাব পাৰে তুমি সেইটো বস্তু টো তুমি মানে কি কুকাৰত বনাব পাৰা দেই মই দেখিছো অ অ অ ধুনীয়া সেইটোতে সেই তুমি এনেকে পিঠা হেৰি ধুনীয়াকে মিক্স কৰি মানে বস্তুটো মিহলি কৰিবা তাৰপিছত চেনিটো তুমি দিবও পাৰা নহলে নাৰিকল দি পেলে ধুনীয়াকে কুকাৰত দিলে বস্তুটো হৈ যায় সেইটো সেইটো সেনেকে ভ অ সেনেকে তুমি কুকাৰৰ ভাপত বনালেই হৈ যাব।
ভাপতে সিজিব লাগিব আৰু প্ৰেচাৰ কুকাৰ চিটিটো মানে হেৰী কৰি দিব লাগিব খুলি
অ উম অ এতিয়া বস্তুটো তুমি মানে মিঠৈ দিলে ভালেহে। মানে
ভালে ন। অ সেইটো কাৰণে চেনীটো মানে সকলোৱে খাব নিবিচাৰে যে হয় সেইটো কাৰণে মানে তোমাৰ যদি মানে অ' মিঠৈটো দিলে মানে তোমাৰ অসুবিধা নাই আৰু।
তুমি যদি গাঁৱলীয়া মানুহে বনোৱা মিঠৈটো
অ মই এদিন বনাম দিয়া তোমাৰ ৰেচিপিটো লৈছো নহয়। এদিন বনাম অ মাতিম দিয়া আহিবা অ। হ'ব দিয়া ন। অঁ হ'ব দিয়া অঁহ।